হেল্ল' অহ, কি কৰিছা।
এয়াই।
অহ, এই ভাতকেইটা খাই মেলি উঠিছোঁ।
হ'লনে?
অহ, ভালেই। তোমালোকৰ ভালনে?
অহ, ভালেই।
অহ, হা!
কিহে খালা ভাত?
ভাত এই দালি তাৰপিছত ভেন্দি ভাজি।
অহ।
সেয়া। তোমালোকে?
অহ', অহ' মই দালিত তাতে হেৰি আলু আৰু এইটো কি কোমোৰা দি দিলোঁ। আমাৰ ভো, লে আলুৱে, বুটে, ভাছিলো ত' সেইটোয়ে খালোঁ আৰু।
অহ, তাকেহে।
ছোৱালী শুলে নেকি, ছোৱালী শুলে?
অহ, মামাকৰ ঘৰতহে আছে।
অহ, তাতহে আছে, সি কেতিয়াবাই গ'ল যে।
অহ, অহাই নাই ঘৰলে?
নাই সিহঁতৰ সকামৰ আগতেই গ'ল।
অহ', অহ', অহ'। তাৰপিছতে হেৰি নহয়, এইটো কি মানুহজন ঘৰতে আছেনে?
আছেনে? অহ, এই কামলৈ গৈছিলে আহিছেহে।
অহ', অহ', অহ'। বাকী হেৰি মা-দেউতাহঁত গৰম বন্ধ এয়ে আৰু ছোৱালী
ছোৱালী অহ। অহ।
অহ। অকণমান নেট থকা নেট থকা জেগালে যোৱাচোন অকণমান, ভালকৈ শুনা নাই, ভাগি-ভাগি আহিছে মাতটো। মই ৰাস্তালে আহিছোঁ মানে।
ৰবা। কোৱা।